খালীৰ ওপৰ দিয়া
হয় কোৱা
হয় তুমি দিৱালী ভাল পোৱানে দিৱালী ফেচতিবেল?
অ মই দিৱালী ফেষ্টিভেল বৰ ভাল পাওঁ তুমি ভাল পোৱানে?
হয় মই দিৱালী ফেষ্টিভেল বৰ ভাল পাওঁ আৰু তুমি এনে দিৱালীত মানে কি কি কৰা?
দিৱালীত মই ফুলজাৰি জ্বলাও বম ফুটাও আৰু মানে অ ৰংগোলীয়ে বনাও বহুত ভাল লাগে তুমি কৰা নে?
হয় হয় মই দিৱালীত‌ হয় ঘৰৰ চোতালত চাকিবোৰ দিও আৰু মানে ৰংগুলি বনাও ভাল লাগ আৰু বম চম ফুটাও বহুত ভাল লাগে এনেকুৱা আৰু এনে তুমি মানে দিৱালীত মানে কি কি বেছিকে ফুটুৱা?
মই বেছিটো ফুলঝাৰি ভাল পাওঁ আৰু মানে বম বম বোৰ ইমান ভাল নাপাওঁ ভয় লাগে বম ফুটালে কিন্তু ফুলঝাৰি জ্বলাই বহুত ভাল পাওঁ আৰু চাকিবোৰ দি কেনে কলগছ ফুট কেনে বৰ ভাল লাগে দিৱালী সময়ত আৰু তুমি ভাল প মানে কলগছ ফুটি
হয় হয় মোকো কল কলগছ ফুটাই বহুত ভাল লাগে কলগছ ভাল লাগে এইটো কলগছ আৰু এই ফুলজৰিও ভাল লাগে হয় আৰু এনে বমৰ পৰা ভয় কৰা নে তুমি?
হয় মই বম পৰা বয় ভয় কৰো ভয় কৰো মানে যিহেতু মানে ফুতালে মানে বৰ মানে একদিন আমি মানে কলগছ ফুতাই মানে জ্বলাইছিলো মই তাৰ কাষত খো কাষত অহাৰ পাছত মানে ফুলজাৰি মানে মোৰ কাষত আহি গৈছিল ন সেইদিনাৰ পৰা মই মান বৰ ভ ভয় লাগে সেইকাৰণে মই মানে ফুলজাৰিয়ে জ্বলাও তুমি?
হয় মোৰ মোকো ভয় লাগে মোক আলু বমৰ পৰা বহুত ভয় লাগে মানে সেইটোয়ে এদিনা মানে মই ফু ফুটাই আছিলো মোৰ হাততে মানে লাগি গৈছিল
হয় সেইটোতো বৰ ভয় লগা হয় ন মানে এইটো আমিতো ফুটাব নোৱাৰি ল'ৰা মানুহ এটো ফুটাব পাৰে আৰু
হয় এইটো এনজয়ৰ কাৰণে হয় কিন্তু বহুত ভয়ো লাগে এই
অ ভয় লগা বস্তু মানে পটককে কিবা হৈ গেলে সেইটোতো বহুত বেয়া হেৰি ন
আৰু তুমি এনে দিৱালীত ক মানে ক'ত ক'ত ফুৰিব যোৱা?
অ দিৱালী আমি মানে আমাৰ কাষত প্ৰগ্ৰাম হয় ফাংচন হয় সটো ব খ দিৱালী ধমাকা চাব যাওঁ আৰু বৰ ভাল লাগে দিৱালী ধমাকা চাই কেনে তোমাক‌?
হয় মই আমাৰো মানে ঘৰৰ ওচৰতে মানে প্ৰগ্ৰাম হয় তাতে দিৱালী ধমাকা তুমি ক'লা যে সেই হয় তেতিয়া ময়ো চাব যাওঁ ভাল লাগে তে
বৰ ভাল লাগে সেইটো সময়ত মানে ডান্স বোৰ ইমান বহুত ভাল ভাল ডান্স পোৱালী বোৰ মানে ছোৱালী লৰাহঁতে বহুত মানে বহুত ভালদৰে ডান্স কৰে বহুত ভাল লাগে চাই কেনে‌ দিৱালী
হয় আৰু তুমি তোমাক দিৱালী মানে ফ্ৰেণ্ডৰ লগত চেলিব্ৰেট কৰি ভাল লাগে ন ফেমিলিৰ লগত?
মোক দিৱালী ফেমিৰ লগত চেলিব্ৰেট কৰি ভাল লাগে চেলিব্ৰট কৰি মানে ফেমিলিৰ লগত চাকি ফতি দি আৰু মানে ৰংগোলী চংগলী বনাই ভাল লাগে আৰু আৰু খেলা ধলাতটো ফ্ৰেণ্ডৰ লগতে ভাল লাগে বম চম ফুটাই চে ফুলজাৰি জ্বলাই তোমাক?
হয় মোকো ফেমিলিৰ লগত বহুত ভাল লাগে মানে ফেমিলিৰ লগত আৰু ইমান ৰাতিও হয় যায় ন ৰাতি আমি এই কৰো ন, ‌ৰাতি‌টো ফ্ৰেণ্ড লগত যাব নোৱাৰি হয় ফেমিলি লগত ভাল লাগে আৰু ফ্ৰেণ্ড ওচৰত ওচৰা ওচৰি ফ্ৰেণ্ডৰ লগতো ভাল লাগে তেতিয়া খেলোতে মানে বম সেইটো ভাল লে আৰু এনে তুমি মানে দিৱালী দিনত মানে তোমাৰ ঘৰত কিবা‌‌ ইস্পিচিযেল কি কি বনাই?
দিৱালীৰ দিনা আমাৰ স্পেল টো দালি পুৰি বনাই আৰু চেৱেই বনাই আৰু মানে আলু চবজি বনাই তোমাৰ
হয় আচ্ছা আমাৰ দিৱালীৰ দিনা কিবা মিঠা বস্তু বনাই এনে মানে পায় পাইঅস বনাই আৰু হয় হয়, ভাল লাগে মানে এইটো দেৱা দিনা মানে এইবোৰ খাই কিনাও ভাল লাগে
হয় বৰ ভাল লাগে মোকো মানে সটো সেইকাৰণে ফেষ্টিভেল আহিলে আৰু মানে খাৱাতটো বেছি প্ৰয়োগ আৰু আমাৰ কাৰণেে
হয় হয় এনেকুৱা হয় আৰু এনে তোমাক কি লাগে মানে দিৱালীত এনেকুৱা বম চম ফুটালে মানে এনে জীৱ জন্তুক মানে প্ৰভাৱ পৰে নে প্ৰদূষণ এবোৰ হয় নে তোমাক
হয় হয় এইবোৰ ত বহুত মানে বম চম ফুটোৱাটো মানে বহুত বেয়া মানে আমাৰ কাৰণেও বেয়া আৰু জীৱ জন্তুৰ কাৰণেও বেয়া যিহেতু তাৰ প্ৰদূষণ আমাৰ মানে নাকত গ'লে মুখত গ'লে মানে বহুত বেয়া ইনফেকচন হয় আৰু বহুত বেয়া মানে বেমাৰ বেমাৰ বোৰ হয়। সেইটো কাৰণে মানে বহুতে মানে বম চম ফুটা ভয় কৰে বহুতে মানে বম চম নুফুটাই ফুলজাৰি জ্বলাই মাত্ৰ কিন্তু কিছুমানে ফুলজাৰিও নাজানে চাকি বন্তিয়েই দিয়ে যেতিয়াকে মানে বা মানুহ কিয় বেমাৰ নহওক প্ৰদূষণ পৰিলে মানে গছ গছনিকো বেয়া হয় মানে ধোঁৱা তাৰ বহুত বেয়া হয় ন সেইটো কাৰণে বহুত বেয়া হয়
হয় তুমি ঠিকেই ক'লা প্ৰদূষণ হলেতো বহুত বেয়াই হয় ন এনেইতো আমি এনজয়মেন্টৰ কাৰণে বম চম ফুটাও
হয় অ এনজয়মেন্টটো কৰা এনজয়মেণ্ট হয় কিন্তু তাৰ ওৰতো বেয়া বোৰ বেয়াটো হয় ন বেমাৰ বোৰ হয়।
হয় জীৱ জন্তুৰ কাৰণেও এইটো বহুত প্ৰব্লেম হৈ যায় এফেক্ট কৰে ন আমিতো আমাৰ এনজয়মেন্টৰ কাৰণে কৰো তাৰ তাহাঁতৰতো একো নাই এইটো হয় ন হয় এনেকুৱা হৈ যায় প্ৰব্লেমো হয় বহুত কিবা কিবি এনেকুৱা আৰু তুমি কি বিচাৰে যে বেছিকে বম ফুটাব লাগে নে কমকে
বমটো মই বিচাৰো তো বম ফুটাবই নালাগে কিয় কি মানে দিৱালী মানে তো চাকি বন্তি দিয়া হয় ন বম টো ফুটাতো ইমান হেৰি নহয় কিন্তু মানুহতে বমো ফুটাই মানে বহুতৰ বহুতৰ কাৰণে বেয়া হয় আমাৰ নিজৰ কাৰণে বেয়া হয় কি আমাৰ ধ আমি তাতে কাষত থাকো ন কাষত থাকাতে তাত ধোৱটো আমাৰ নাকত পৰে ন সেইটো বস্তু বৰ বেয়া হয় সেইটো কাৰণে মানে চাকি বন্তি দিয়াতটোহে মেইন কিন্তু বহুত পোৱালি কেই নামানে ন মানে সৰু ছোৱালীবলাক গুুৰ মানে বম ফুটা সেইটো সৰু সেইটো কাৰণে মানে মাহঁতে দি দিয়ে সিহঁতক বম ফ ফুটাবৰ কাৰণে কিন্তুো বস্তুতটো বেয়া কিন্তু বহুতে বুজি নাপায় আৰু মানে সৰু থাকে ন সটো বস্তু কেন্তে বুজি পাব তেতিয়া ফুটাই কিন্তু এইটো বহুত বেয়া মানে মোৰ মোৰ হিচাপে বহুত বেয়া।
আটচ্ছা আৰু তুমি এনেই দিৱালীৰ দিনাাতো তিন দিনে তুমি দিৱালী চেলিব্ৰেট কৰা নে অকল দুই দিন এদিন কৰা
অ দিৱালীটো এদিনে কৰো মানে এদিনতো কালি পূজা হয় ন তাই পূজাত আমাৰ আমিতো সেই সেইটো সময়ত মানে বম নুফুটাই আৰু নেক্সট দিনহে বম ফুটাই বম চম চাকি বন্তি দিয়ে আৰু।
আচ্ছা কালী পূজা চাব যোৱা নে?
হয় কালি পুজা চাব যাওঁ বৰ ভাল লাগে চাই কেনে এইটো সময় খিচাৰী বোৰ খুৱাই।
হয় হয় এইটোতো ভাল লাগে হয়, আৰু এনে দিৱালী চেলিব্ৰেট কৰিব তুমি গাঁৱত যোৱা নে ঘৰতে কৰা।
অ গাঁৱতো যোৱা নাই যোৱা নহয় আমি ইয়াতে কৰা যায় ন দিৱালী তোমাৰ বেছি সময় নহয় ন এদিন দুদিনেই হয় সেইটো কাৰণে গাঁৱত যোৱা অহা প্ৰব্লেম হৈ যায় ন সেইটো কাৰণে মানে ইয়াতে চেলিব্ৰেচন কৰা হয়, আৰু তোমাৰ
হয় মোৰো মোৰো এনেকা গাঁৱত যোৱাাতটো নহয় মানে এনে গৈছিলো এবাৰ দুবাৰ গৈছিলো এনে গাঁৱতো চাই কিনে ভাল লাগে মানে চব ফেমিলিও থাকে ন। হয় গাঁৱত যাই কিনে হয় ফেমিলিৰ লগত ভাল লাগ গে গাঁৱতো আৰু মানে মানে এনে ফেমিলিৰ লগত এনে ঘৰৰ ফেমিলিৰ লগতো ভাল লাগে এনে গাঁৱতো বহুত ফেমিলি থাকে ন আৰু ওচৰে পাজৰে চবৰ লগতে খেলিব পাৰি বম চম ফুটাব পাৰি হেনেকুৱা বহুত ভাল লাগে, হয় আৰু এনে তি মানে কি কি বম বেছিকে ভাল পোৱা
মইতো বমটো ভাল নাপাও ফুুলজাৰী ভাল পাও আৰু এইটো চক্ৰী যি আছে নহয় চক
হয় হয় অ হয় মোকো ফুলঝাৰি ভাল লাগে চকৰি ভাল লাগে আৰু কলগছ ভাল লাগে।
হয় কলগছ ভাল লে কিন্তু কলগছ ফুটে মানে মাজে মাজে কলগছটো চকৰিটো এইকেইটা মানে আমি জ্বলাও ন জ্বলোৱা সময়ত কিন্তু মানে কোনটো এটা তাতে মানে বাৰুত সোমোৱা থাকে ন সেইটো সেইটো দি মানে ফুটে সেইটো সময় বহুত ভয় লাগে আৰু কোনটো কলগছ ফুটি। নাই আৰু সেনেকুৱা তাইক। সেইটো ভয় লাগি যায় আৰু ঘপক। কে ফুটি যায় ন সেইটো।
হয়, আৰু দেৱালীত মানে বেছিকৈ লাইটবোৰ জ্বলোৱা নে চাকি দিয়া।
হয়, লাইটটো জ্বলাও চাকে বেছিতো চাকি জ্বলা যায় ন, মানে দুৱাৰ মুখত অ কলগছত চবফালে মানে চাকি দিয়া যায় আৰু লাইটটো জ্বলোৱা যায় দুৱাৰ মুখত এনেকুৱাকে বেছিভাগ লাইট নিদিও চাকিৰে বেছি দিও আৰু চাকি দি বেছি ভাল লাগে ন। উজ্বল-উজ্বল লাগে।
হয়, মোকো এনেকুৱাই লাইট বোৰ লাইট বোৰো ভাল লাগে কালাৰফুল লাইট ভাল লাগে ন। কিমান মানে আজিকালি চব জেগা আৰু দূৰত চবৰে ঘৰবোৰ চাই কিনা হয় চবৰে ঘৰবোৰ চাই কিনে ভালে চাকি। টো জ্বলি থাকে অলপ টাইমৰ পিছত এইটো। বুজিও যায় ন সেইকাৰণে হয়। তাৰ মানে এইটো লাইটটো জ্বলিয়ে থাকে লাইটও ভাল লাগে।
হয়-হয় লাইটটো বৰ ভাল লাগে আৰু চাকি দিও বেছি ভাল লাগে আৰু সেইটো সময়ত লাগে আৰু দিৱালী-দিৱালী বুলি।
হয় আৰু তুমি এনে ৰংগোলী বনোৱা তুমি কি কি মানে কি-কি ধৰণৰ কি-কি ৰংগোলী বনোৱা।
মই অ' এবাৰ বনাইছিলো ময়ুৰ বনাইছিলো আৰু এবাৰ ফুল বনাইছিলো মানে সেইটো বনাই বৰ ভাল লাগে আৰু মোৰ বাও বনাই ন সেইটো মই মানে মই বেছি নবনাও অলপ চলপ বনাওঁ আৰু মোৰ-মোৰ বা বনাই আৰু। তুমি?
ৰংগলীবোৰ বনওঁ ময়ো এবাৰ ময়ুৰ বনাইছিলোঁ এবাৰ ফুল বনাইছিলো। এবাৰ চাকিও বনাইছিলো ভাল লাগে, মানে ৰংগলীবোৰো মানে দিৱালীত এইবোৰ বনাই কিনা ছোৱালী মানুহৰ কাৰণে বহুত।
অ', বৰ ভাল লগা বস্তু এইকেইটা হয় থিকে কৈছা।
তুমি দিৱালীৰ দিনা ফটো-চটো মানে কাপোৰ নতুন কাপোৰ পিন্ধি মানে ফটো-চটো তোল নে?
হয়-হয়, এইটো নতুন কাপোৰ পিন্ধি ফটো তুলো বৰ ভাল লাগে ৰিলচ বোৰ বনাও আৰু চাকিটো লৈ কেনে ফটোটো তুলো মানে বহুত ভাল লাগে আৰু চাকিটো চাই কেনে মানে পোহৰ বস্তু ন এটা মনৰ যদি যেনেকুৱা লাগে, মানে মনৰ পোহৰটো মানে জাগি উঠিল আৰু। সেইটো কাৰণে বৰ ভাল লাগে।
হয় আৰু তুমি এনে হয়, মোকো বহুত ভাল লাগে, মই। ফটো-চটো তুলো কাপোৰ নতুন কাপোৰ পিন্ধি মানে দিৱালীৰ দিনাতে মানে ভাল লাগে এটা ফেমিলিৰ লগত কাপোৰ-চাপোৰ পিন্ধি। না সেনেকুৱ ফটো-চটো তুলিলে বহুত বৰ ভাল। ভাল লাগে হয়, আৰু তুমি এনে মান। ফটো-চটো তুলি প'ষ্টো কৰা।
হয়, মই পষ্টৰ কৰো দিৱালী ফটো তুলি কেনে ফেমিলিৰ লগত ফটো তলো আৰু মানে হাতত চাকি লৈ কেনে ফটো তলো ৰিলচ। বনাও এইকেইটা বৰ ভাল লাগে আৰু।
হয় আৰু তুমি দিৱালীৰ মানে। হয় মোকো বহুত ভাল লাগে মোৰ ময়ো ফটো চটো তোলোঁ প'ষ্ট কৰোঁ ৰিলচো বনাওঁ ৰিলচ বনাওঁ মই প'ষ্ট নকৰোঁ এনেই ভাল লাগে, হাইলাইটত থওঁ ষ্টৰি লগাওঁ ভাল লাগে। চব বোৰ মানুহ বেলেগৰ-বেলেগৰ ষ্টেটাচ বোৰ চাওঁ ভাল লাগে চবে এনেকেই হয় ন? সেইকাৰণে আৰু তোমাৰ মানে সেনেকুৱা কি? কিবা দিৱালীৰ মানে এনেকুৱা মেমৰি যে তুমি পাহৰি নোযোৱা এনেকুৱা কিবা মেমৰি আছে নে তোমাৰ?
হয়, এনেকুৱা বহুত ম মেমৰি আছে। যতে মানে গোটেই ফেমিলি এড হৈ যোৱা আৰু মানে ফেমিল বোৰ সদায়তো নাথাকে ন, যোনটো সময়ত থকা যায় সেইটো সময়ত মানে ফটো চটো তুলি আৰু মানে বহুত বস্তু মানে ধৰণে মানে খাৱা ধোৱা বনাই, সেইটো সময়ত চব। ফেমি একগোট হৈ কেনে থাকে ন সেইটো ম বৰ ভাল লাগে এনেতো নাথাকে নে ফেমিলিবোৰ আৰু যেতিয়া থাকিলে আৰু বহুত ভাল লাগে আৰু তোমাক?
হয় মোৰো এনেকুৱা ভাল লাগে, ফেমিলি চেমিলি থাকোঁতে মানে এইটো বহুত মেমৰি থাকি যায় আৰু ফেমিলিৰ লগতে, এইটো মানে টাইমটো স্পেণ্ড কৰোঁতে মানে সব ফেষ্টিভেলবোৰ মানে চেলিব্ৰেট কৰোঁতে। হয় ঠিক আছে দিয়া ৰাখো।
অ' হয়।